হেল্ল' আহ শুনিছোঁ শুনিছোঁ?
অঁ', কি কৰি আছা তুমি?
এ এনেই মোবাইল চাই বহি আছিলো।
আহ ভাত খালা।
খালো খালো। তুমি কি কৰিছা?
মই এনেই আছো ৰবা, এতিয়া ভাত পানী খাই পেলাই বহি আছো আৰু।
উম, বাকী খবৰ খাতি কেনেকুৱা?
আহ আছো দিয়া আৰু। তোমাৰ ভাল?
ভালে ভালে।
ঘৰত ভাল নে? অঁহ ঘৰত ভাল দিয়া। তোমালোকৰ?
অঁ চবৰে ভালে ভালে।
অঁ, অঁ। বাকী শুবা কেতিয়া? মানে এঘাৰটা বাজিলে চোন সেইটো কাৰণে সুধিলো দেই।
ক'ব গ'লে এতিয়া গৰম বন্ধ চলি আছে যে হে দেৰিকে হোৱা যায় মোবাইল টো আহিলে মোবাইলে টিপি থাকা যায় আৰু।
অ' সেইটো বাৰু চবৰে হৈছে এতিয়া।
উম। এনেই কলেজ চলেজ থাকিলে বাৰু জল্দিয়ে শুওঁ অলপ। বাৰটালৈকে শুই যাও।
কলেজ থাকিলে ৰাতিপুৱা উঠিব লাগে যিহেতু জল্দি ন।
উম হয় হয়।
আহ
এনেই এতিয়া এটা দুটা বাজে সঁচাকে ক'ব গ'লে।
অ' চবৰে একে চিটুৱেশ্যন দিয়া চামাৰ ভেকেচন বুলি চবেই এইবিলাকে কৰি আছে এতিয়া।
উম হয় হয়।
মানে মোবাইলটো এনেকুৱা বস্তু চাই থাকিলে থ'ব মন নাযায়, চায় থাকোঁ নিচিনা হৈ যায়।
অঁ মোবাইলটোৱে মানুহক এনেকে বিজি কৰি ৰাখে আৰু। বেলেগ কাম বিলাক তেনেকে তোমাৰ কৰা নাযায় কিন্তু মোবাইলটো মানে মিছ নহয় আৰু।
হোম।
এনেকুৱা হয়। বাকী তোমাৰ আজিৰ দিনটোত কি কি কৰিলা?
আজিৰ দিনটোত শুই উঠি মেগী চেগী বনাই খালোঁ আৰু তাৰপিছত এনেকেই গৰ পাৰ কৰিছো দিন বহি বহি আৰু মোবাইল চাই আৰু একো কৰা নাই বৰষুণ দি আছে বাহিৰত যাবলৈও বেয়া গোটেই বেয়া বতৰ।
এই বতৰ বাহিৰত যাব নোৱাৰা একদম লেতেৰা হয় অহাৰ নিচিনাই হয়, ফুৰিব গৈ পেলাই। গোটেই বোকা আৰু চহৰতো জানাই অকমান মানে পানী মানে আহিলে বৰষুণ পেলালে মানে বান পানী হৈ যায়।
উম হয় হয়। বানপানী হয়, মানুহ ভুল আছে সিহঁতে হেৰি ড্ৰেইনৰ প্ৰপাৰ সেইবোৰ নকৰে হেৰি প্লাষ্টিক বা চিপছ চটিপছ খায় পলিথিন চলিথিন য'তে ত'তে পেলাই দিয়ে। তাতে সেই ফুটাবোৰ বন্ধ হৈ যায় পানী জাম হৈ যায় হেয়াতে ৰখি থাকে, সেনেকৈয়ে পানী জমা হয় আৰু।
সেইটো কাৰণে সেইবিলাক হয় বাৰু নোহোৱা নহয় বাৰু কথাটো মানে মানুহ বিলাকৰ মানে একো দায়িত্ব নোহোৱা হৈ গৈছে আজিকালি চব মানে চৰকাৰ খনকে ভৰসা কৰে। চৰকাৰ খনে কৰিব কৰিব বুলি মানে থাকি যায় কিন্তু সিহঁতে লে তেৰা বিলাকে কৰি থাকে চৰকাৰখন মানে কি এতিয়া জাগাই জাগাই গৈ পেলাই সকলৰ কাৰনে কি ঘৰ বিলাকো চাফা কৰিব নেকি এনেকুৱা হৈছে।
উম উম্, মানে চৰকাৰেও কৰিছে, মানুহখিনিও নিজে অলপ চাব লাগে নিজেও কৰিব লাগে, বেলেগে কৰিব বুলি চাই থাকিলে নহ'ব নিজেও কৰিব লাগিব।
চৰকাৰখনে নিজৰ ঘৰত গৈ পেলাই ঘৰৰ গলিটো চাফা কৰি নিদিয়ে নহয় তোমাৰ। যদি এইবিলাক থাকে বাইলেন বিলাক থাকে এইবিলাকতো নিজে বাইলেনবিলাকতো কিমান সৰু সৰু বাইলেনবিলাকে থাকে ত' সেই বাইলাইনত চাৰি পাঁচ ঘৰ মানুহে যদি মিলি পেলাই কাম খিনি কৰে হয় চৰকাৰক অপেক্ষা কৰিবই নালাগে।
উম হয়।
আজিকালি সবে নিজৰ খিনি চিনি পায় কাৰো হৈ কোনো কাম নকৰে মানে
উম। যেতিয়ালেকে হেৰি হে মানুহটোৰ পৰা বা মানুহজনীৰ পৰা যেতিয়ালেকে সিহঁতে লাভ নাপায় একো মানে তেতিয়ালেকে একো নকয় যেতিয়া কিবা কামত লাগে বা কিবা কামত আহিব তেতিয়াহে মাতিব বা পাত্তা দিব সিহঁতক।
অ সেই তো হয় আৰু আজিকালি এটা কাম কৰিব লাগে আমাৰ যিবিলাক আমাৰ এইজৰ ল'ৰা ছোৱালী বিলাক আছে কলেজত পঢ়ি থকা সেইবিলাকে মানে গ্ৰথ হৈ পেলাই তোমাৰ এইবিলাক চফাই কিছুমান কাম কৰিব লাগে। অকন মানে মানে যাতে মানুহ বিলাকে পৰিষ্কাৰ কৰি থাকে তাৰ ওপৰত মানে প্ৰচাৰ চলাব লাগে।
উম হয় বা এ এই আজি আমি ওলাইছো সেনেকে অ অকল আমি ক'লেও নহ'ব মানুহবিলাকেও সেনেকে চাব লাগিব অকল আমি কৰিছোঁ বেলেগে চাই আছে এ ইহঁতে কৰিব এনে কৰি আছে আজিৰ কাৰণে দেখাব কৰিছে সেনেকুৱা ভাবে কিছুমানুহে।
অ ন আজিকালি তোমাৰ যিহেতু এতিয়া মোবাইল চলিছে ন মোবাইলত কাৰণে ক'ব গ'লে চচিয়েল মিডিয়াটো যদি ভাল ভাবে ব্যৱহাৰ কৰা যায় বহুত ভাল আছে যদি চচিয়েল মিডিয়াত যদি আমি যদি বস্তুটো প্ৰচাৰ যদি কৰো ভিডিঅ বানাই পেলাই যে আমি কৰিছোঁ আমাক যদি কোনোবাই সহায় কৰে আহিব পাৰে আমাৰ লগত সেনেকে বহুতে উঠি আহিব। এজন আহিলে মানে এটা আছে নহয় কথা ৰাইজে নখ জোকাৰিলে নৈ বই বুলি। তই যদি এজন আহে দহজনো উঠি আহিবয়ে।
হুম হুম হয় হয়।
এজন এজনকে বস্তু বিলাক ওলাব লাগিব, আচলতে মোবাইলৰ পৰা এইবিলাক কিন্তু কৰিব লাগে মোবাইলটো এনে চলাই থকাত কৰি এইবিলাকে বহুত সুবিধা দিয়ে মানুহক।
উম হয়।
কথা আৰু ভালকে কৰি যাব লাগে সবে।
উম বাকী গৰম বন্ধ কেনেকে পাৰ কৰিছা হয়?
এই বাকী গৰম বন্ধ বুলি ক'ব গ'লে এই এইবিলাকে মোবাইল চাৰি থকা শুই থকা। বাহিৰা কিতাপ দুখনমান পঢ়ো সেনেকুৱাই আৰু।
হুম হুমউম্। পঢ়াৰ লগত খেলা ধূলাও কৰিব লাগে, কৰা নাই? কিবা খেল চেল খেলা নাই তুমি?
খেল মানে এতিয়া কি হয় গাঁৱত গলে লগৰ বিলাক পাওঁ হা, তেতিয়া মানে খেলা যায়। বহুত কিবা কিবি খেলোঁ গাঁৱত গৈ পেলাই, কিন্তু ইয়াত মানে আজিকালি চহৰৰ মানুহ বিলাক নোলায় ঘৰৰ পৰা।
অ' মানে অ' মানে নিজৰ ঘৰত বা ৰুমতে বহি থাকে। লগ বুলি ক'বলৈ কোনো নায়ে, চব নিজৰ নিজৰ মোবাইলতে লাগি থাকে সোমাই ৰুমত।
অ' ইয়াত মানে লগ বুলি তুমি ক'ব নোৱাৰা। ইয়াত মানে চব নিজৰ নিজৰ কামৰ কাৰণে বিজি আৰু মানে। কাৰোবাক কিবা কবা, এই নাই সময় নাই বুলি কথাটো থৈ দিব। কিন্তু কাৰো এতিয়া মানে তাৰ ওলাই আহিলে অ, ৰ খেলিবি ন, আমি খেলো সেনেকুৱাকে বহুত খেলা হৈ যায়, লগ হৈ যায়।
উম, হয়, আৰু চহৰতকে গাঁওৰ মানুহ মানে সেই স্বাস্থ্যয় বোৰ বেছি ভাল থাকে। তে গাঁৱৰ খিনি মানে খেলি থাকে, কিবা কাম কৰে, এনেই ফ্ৰী থাকিলে মানে ঘৰৰ বাৰীতে হওঁক কোৰ মাৰিব কিবা কিবি কৰি থাকিব, সেনেকে মানে টাইমবোৰ পাৰ কৰা যায়।
সনেকে নিজৰ শৰীৰটো চৰ্চা কৰে, লগতে ঘৰৰ খাপ মানে সাৰ নিদিয়া বস্তু বিলাকো খাব পায় এনেকে।
উম, হয়, এই চহৰত এইবোৰ নহয় কিন্তু।
আজিকালি চহৰত তোমাৰ কিবা কামৰ কাৰণে হাজিৰা মানুহ লগায়। ঘৰৰ মালিকে বা ঘৰৰ যিটো ব্যক্তি থাকিব সিহঁতে কাম নকৰে, এই পইচা দিছে মানুহো লৈ আহিছে। কিন্তু গাঁৱৰ মানুহে বেলেগক অপেক্ষা কৰাতকৈ নিজে কৰিব চেষ্টা কৰে এদিনে এদিন।
উম। নিজে মানে নিজে নকৰি বা মানুহ এটা আছে তাৰ পুতেককে কামত লগাই দিব। লাগে, নিজেও লাগিব সেনেকে কৰিব।
হয়নে? সেইটো তোমাৰ পইচাটো বাচি যায়। পইাটো তুমি পাছতে খেতি খিনি কৰিব পাৰা। আৰু তোমাৰ অ' সময় খিনিও সেই হয় মানে কি ব্যস্ত থকা যায়।
উম, হয়, হয়।
ঠিকে।
তাকো হেই একে। সেনেকৈ কৰি কিনে ভাল খেতিও হ'ব, খেতিখিনি নিজে কৰি চা শাক, পাচলি ৰুব সেইবোৰ খাব পাৰে।
অ', হয়, আৰু মোৰ মতে তুমি কথাটো কি হয়, সেনেকে আৰু এইটো কি হয় মানে চামাৰ ব ফেশ্বন ডিজাইন মানুহ বিলাকে মানে এনেকুৱা বন্ধ চন্দ পালে মানুহবিলাক গাঁও চাও যাব লাগে, গৈ পেলাই গাঁওত যদি কোনোবা ফেমিলি মানুহ আছে সিহতৰ লগত গৈ পেলাই খেতি বাতিৰ বিষয়ে শিকিব লাগে, কৰিব লাগে, বিশেষকে চহৰত থকা মানুহ বিলাকে। আমাৰ নিচিনা বয়সৰ ল'ৰা, ছোৱালী বিলাকে কৰিব লাগে এইবিলাক কাম।
হুম। আগতে আমি যেতিয়া সৰু আছিলো, গৰম বন্ধ বুলি কওঁতে পেহী ঘৰ হ'ল বা ক'বালৈ বুলি সেনেকৈ গৈ থকা হয়।
উম, উম।
আজিকালি বাৰু সেনেকে এতিয়া পঢ়িব চহৰলে আহিলো সেইবোৰ নই ক'তো ফুৰিবলৈ মানে ভাল জেগাই নাই ইয়াত সেনেকুৱা ক'ব গ'লে।
হয়, কিন্তু তুমি কোৱা কথাটো সঁচা, ইয়াত মানে কি হয় লগৰ বিলাক লগ ধৰিব লাগিব, এই দোকানখনত গৈ পেলাই কিবা এটা খাই আহিলা সেইটোৱে ফুৰা হয়। কিন্তু ফেমিলি মানুহৰ মাজত যে সম্পৰ্কটো যে ৰখাই যে ৰাখে যে, সেই সম্পৰ্ক টো মানে নাৰাখে মানুহ বিলাকে ইয়াতে এনেকে। এই কিবা পাতিছে মা তিলেহে যাব, এনেই মানে বা আজি নিজে যাওঁ দেছোন সেনেকুৱাকে কোনা নাযায়।
উম, হয়, মাতিলেহে যাব। পিছলে বাট চাই ৰই, মানে সিহঁতে বাট চাই থাকে, যদি মাতে তেতিয়াহে যাম, যদি নামাতে নাযাওঁ। তাৰপিছত আকৌ সিহঁতে কিবা পাতিব সিহঁতক নামাতিব, সেনেকে মাতা, মাতিও বন্ধ হৈ যায় কিছুমানক ক'ব গলে।
উম, উম, উম, সেইটোৱে কথা। মানে মানুহ বিলাকৰ কি কবা আজিকালি বহুত হে, হৈ, গৈছে।
উম।
মানে নিজৰ লগতো সেই থাকিব খোজে, মানুহৰ বিপৰতো সহায় কৰিব নাযায় সেনেকোৱা হৈছে, কিন্তু গাঁৱত চাবাচোন মানুহৰ কিবা এটা বিপদ হ'লে গোটেইবিলাকে লগে, ভাগি পেলাই মানে বিপদ খিনি সেই কৰে আৰু। সহায় কৰিব বেলেগকে সহায় কৰিব নোৱাৰিলে সান্তনাটো হলেও দিয়ে।
উম। যদি গাওঁতে কৰ'বাত কোনোবাত দৰিদ্ৰ মানুহ আছে, কিবা বা সেই কিবা মানে বিয়াই হওক বা সকামেই হওক। যদি কিবা কম হয়, মা, গোটেই গাঁও মিলি ৰাইজে মিলি কিনে মানে সেই চাউলে হওঁক বা দাইলে হওক মিলি কিনে দিয়ে। কিবা কিবি হয়, কিন্তু চহৰত সেইবোৰ দেখা নাযায় কব গ'লে।
কথা কৈছা। চহৰৰ মানুহ বিলাক কি মানে আজিকালি এই কিয় সহায় খুজিম। লেভেল টো কমি যাব সিহঁত সহায়টো খুজিলে। সিহঁতে লাছ পাব সে টো কাৰনে সিহঁতে সহায় নোখোজে। দুখীয়া হলে মানে বহুত লেভেল। মানে দুখীয়া নাথাকেই বাৰু চহৰত তেনেকুৱা মানুহ কিন্তু মানে সিহঁতে তথাপিও যদি নিজে নোৱাৰে বেলেগ কাকো সহায় নোখোজে তল পৰিব বুলি। কিন্তু গাঁৱৰ মানুহে কি মানে অ তত নাই নিজে সুদিব। কিবা কাণ পৰিছে নেকি বা ইয়াতো চহৰৰ মানুহে কিবা এখন কৰ্ম পাতিলে কাকো সুধিব নাযায় কোনোৱে। পাতিছে, মাতিছে খাব বা যাব। কেনেকে পাতিছে কি হ'ল, একো কথা তামানে নুশুধে আৰু যে কেনেকে পাতিলি, পইচা ক'ৰ পৰা যোগাৰ কৰিলি, কিবা সহায় লাগে যদি ক সহায় কৰি দিও, সেনেকুৱাকে একো নুশুধে। একো সুধিব নাযায় বা ক'ব নাযায়, কিন্তু গাঁৱত কি হয়, তুমাৰ বিশেষকে এইবিলাক কথা কয় যে আমি স, কৰ্ম দিম এইখিনি টান পৰিছে, আছে যদি দিবিচোন বুলিয়ে সেতুহে কয় আৰু। ত' কাৰোবাৰ খেতি চাউল আছে চাউল দিব, কাৰোবাৰ চব্জি আছে সেই চবজিবলাক দিব।
উম, হয় হয়। মানে চহৰত আছে কিছুমান মানুহ দিয়ে কিন্তু কিছুমান এনেকুৱা মানুহ আছে যোনবোৰ মানে ভিডিঅ' বনাব, মানে ভাইৰেল হ'বৰ কাৰণে এনে দি দিয়ে এনেকে দেখুৱাত, সেইটো বেয়া কিন্তু ক'ব গ'লে। যদি দিব আছে মনৰ পৰা ভালকে দিলে হয়, হয় নাই?
উম, একদম ঠিক কথা কৈছা এইটো।
অকল দেখাই কিনে দি লাভ নাই কিন্তু।
অ, আৰু মানে কি হয় সিহঁতে যিটো দিছে ন ছচিয়েল মিডিয়াত। সিহঁতৰ ফাইদাও আছে ভিউজ বা আহিব পইচা পাব হা, যদি ভাল ছাবস্ক্ৰাইবাৰ সৰু ল'ৰা ছোৱালী যদি পাই যায়, পইচা পাব সিহঁতে এইবিলাক দি পেলাই। ত' সিহঁতে যদি সহায় কৰিছে ভিডিঅ' এটা আপলড দিলে। সেই ভিডিঅ'টো টো পৰা পইচা আহিয়ে যাব, ইনকাম সেইটো পৰা হব অকমাণ হলেও। হয় বেছিকে সহায় কৰিলে কম কে পাব পইচাটো। মানে কিবাটো মিনিমাম সেইটো থাকে ন, পেমে নেনতো পাই ন সিহঁতে?
উম, হয়।
আজিকালি চব আৰু মানে ভিডিঅ' ভিডিঅ', কি ক'বা?
উম।
দিয়া তে তোমালোকত কথা পাতি ভাল লাগিল, বহুত খিনি শিকিলো। আহ দিয়া, ঠিক আছে।